হেল্ল'।
অ' কোৱা, কি কৰিছা?
এ, আছোঁ ৰবা এনে, ডিউটিপৰা আহিলোঁ।
অ' অ' এইকেইদিন তোমাৰ লগত কথা পতাই হোৱা নাই।
অ' নাই, ময়ো ব্যস্তই ৰবা। ডিউটিটো ইমান ভাগৰ লাগে আজিকালি, ইমান গৰম ন'? অ' আজ অ' আজিতো আৰু ইমান গৰম দিছে। বহুত গৰম আজি। কি, অ' তাক মইতো আজি কামতো বহুত কষ্ট পাইছোঁ, তাকে গাটো ধুই এতিয়া বাগ গত দিছোঁ ৰ'বা অলপ।
আচ্ছা, আচ্ছা।
কি কৰি আছা তুমি?
মই বাবু মোৰ পেটতে শুই আছে।
উম, উম, উম।
এ, মই লৈ মেলি শুই আছোঁ লগতে।
অ'।
এই নহয় সি আজিকালি, এ, হা?
টোপনি মাৰি আছে হি।
অ' সি আজিকালি মানে পেটত শুবলৈ ইমানকে নিবিচাৰে বাৰু দেই। কিন্তু মানে কি হ'ল এই ডাঙৰা অ' ডাঙৰ বাই টিয়ে মানে লগালে মানে, সি শুই আছিলে কেঁচা টোপনিতে উঠাই দিলে মানে।
অ', অ'।
টোপনিটো আধা হ'লে মানে ইহঁত অশান্তি তিল কৰে ন' উম, সেইকাৰণে মানে তাক হেৰি পেটতে খুৱাই লৈছোঁ, পেটত শুলে মানে সি নো ঠে কিন্তু মানে কিনাৰত থাকিলে সি মানে হেৰি এ, অকমানকে শব্দ এটা হ'লেও উঠি যায়।
অ', অ'।
হেইকানে অকমান টাইম বোলো এনেকে থও, এতিয়া চা-চাৰি মাহেই হ'ব আৰু।
অ', অ' হয়, কি অ' ভাত কিহেদি খালা?
ভাত আজি মই বাটাৰ পনীৰ বনাইছিলোঁ।
হয় নি?
তাকে, তোমালোকৰ নিচিনাকে বনাবলৈ ট্ৰাই কৰিছিলোঁ। হা?
হেল্ল'।
তোমালোকে বোলো যেনেকে বনোৱা তেনেকে বনাবলৈ ট্ৰাই কৰি চাইছিলোঁ।
এ, সেয়া তাৰমানে আমাৰটো কেনেকুৱা বনোৱা হয় পিয়াজ তাৰপিছত
বিলাহী, নহৰু, আদা অ' আৰু কাজু দিওঁ আৰু গোটা জিৰা যি সেই দিওঁ, দি কেনে মিক্সিত মাৰি লওঁ, মিক্সিত মাৰি কেনে সেনেক কে বনোৱা হয়।
ময়ো তেনেকে বনাবলৈ চাইছিলোঁ আজি।
অ', অ'।
আজি তেনেকে বনালো, ভাল হৈছিলে খাবলে, কিন্তু মই গোটা জিৰা সেইটো কথা নাপা, মই যে চব পাহৰি পাহৰি গৈছোঁ জানা, মই মানে এবাৰ আ, পিঁয়াজ ফাল ফাল কৰি পিঁয়াজ আৰু কি আছিল এইটো পিঁয়াজ তাৰ লগত তে বিলাহী বিলাহী। পিঁয়া প্ৰথমতে অকল যে পিঁয়াজ আৰু বিলাহীটোৱেই দিলোঁ।
অ', অ', অ'।
পিছত আৰু মই যে আদা, নহৰু কথাও পাহৰি থাকিলোঁ।
অ' আমাৰতো আৰু চবতে আদা, নহৰু দিয়া পৰেই আমাৰ।
নহয় মানে মই প্ৰথমবাৰ বনাইছোঁ ন' পাহৰি থাকিলোঁ ত' মানে কি হ'ল প্ৰথমতে পিয়াঁজ আৰু হেৰি কি আছিলে এইটো, বিলাহীটো এনেকৈ কাঢ়ি মেলি মিক্সি গ্ৰাইণ্ডাৰত থওঁতে মানে মনত পৰিছে যে অ'। মই কাজুখিনি নাভাজিলোঁ।
অ'।
তাৰপিছত আকৌ আমি যেনিবা অকল কাজু দিয়া নাই যে, কাজু, আলমণ্ড, মগজ কিবা কিবি এনেকে ধেৰ চিট কিবা দিছোঁ।
অঁ অঁ।
তাৰপিছত সেই গোটেইখিনি ভাজি লৈ পেলাই, তা, সেই মিক্সি গ্ৰাইণ্ডাৰটোত সেইখিনি দিছোঁ। তাৰপিছত মনত পৰিছে যে, আৰে মই দেখোন হেৰি আদা, নহৰুৱে নিদিলোঁ।
অঁ, আদাটো নিদিলেও হয়, নহৰুটো দিলে হৈ যায় আৰু মানে।
উম, তাৰ পিছত যেনিবা আদা নহৰু আকৌ আনি লৈ পেলাই শু কান জলকীয়া ল
হা।
এনেকৈ কৰি লৈ পেলাই, আকৌ ভাজি লৈ পেলাই খিচমিচ দি পেলাই, এনেকৈ মিক্সাৰ গ্ৰাইণ্ডাৰত মাৰি ল'লোঁ।
অ, অ, অ'।
ত' যে ইমান ধুনীয়া গোন্ধ এটা ওলাই।
অ', ভাল গোন্ধু ওলাই, কেনে হৈছে পিছে বনোৱাটো? ভাল হৈছে নে? অ, অ'?
তোমালোকৰ ঘৰত যেনেকুৱা খাওঁ ন'।
আমাৰ মায়ে ধুনীয়া বনায়, অ', আমাৰ মায়ে ধুনীয়া বনায়।
বহুত ভাল বনায়, সেইকাৰণে ময়ো চাইছিলোঁ বনাব পাৰোঁ নে নাই।
উম, আমাৰ মায়ে আকৌ ঠাণ্ডা দিনত সেই বনাব। এ, মটৰ, মটৰৰ চিজনত আৰু মটৰ বিলাহী এনেকে পিয়াঁজ এনেকে চব্জি এটা বনাই, সেইটোও ধুনীয়া লাগে খাই।
মইতো গ্ৰীণ মটৰটো তোমালোকৰ ঘৰতহে খাই ভাল পাইছিলোঁ, মই এনেই গ্ৰীণ মটাৰ ঘৰত নাখাওঁ।
অ', এই আমাৰ ডাঙৰ বাইদেউ ল'ৰাটো, সি মানে কেঁচা মটৰ খাব। কিন্তু চব্জিত দিয়া মটৰ নাখায়, যিমান ভাল নবনাই কিয়। তাৰ কাৰণে আকৌ মায়ে সি আহিলে, মায়ে আকৌ বেলেগকে সেই বনায়, আলু দি। পনীৰৰ চব্জি বনায়। সেনেকুৱা সি মটৰ নাখায়, তাৰমানে। আৰু অ' আলু দিওঁ। আলু দি আলুটো নিদিলে তাৰ মানে অলপ, গ্ৰেভিটো হেৰি নহয় আৰু।
ভাল লাগে কিবা এটা, মই আলুটোৱে মই পনিৰতকে, আলু চব মানে পনিৰত চব্জিত মই আলু টোৱে বেছি ভাল পাওঁ খায়।
আমি একো নাই দিয়া, আমি ৰেষ্টুৰেণ্টৰ নিচিনাকে বনাইছোঁ, মছল
অ, অ', অ, অ'। আমাৰ সেনেকে বনাই, সেইদিনাখন বনাইছিলে সুদা পনিৰটো বনাইছে, মটৰ পনিৰটো। ফ্ৰ'জেন মটৰ দি। উম। উম, বৰষুণ দিয়া নাই সেইফালে?
নাই, নাই, বৰষুণ দিয়া নাই।
উম। কালি আমিও সেয়াত গৈছিলোঁ, ৰবা দৌল গোবিন্দৰ ফালে গৈছিলোঁ, ৰবা, ৰাহুল আৰু
তুমিও ক'লা নেকি? মই নাই কোৱা।
অ' এই কেটাৰিং বুক কৰি আহিলোঁ। অ' কেটাৰিঙটো বুক কৰিব লাগি অ'। কেটাৰিংটো বুক কৰা নাই নেকি, অ' নাই কেটা কেটাৰিংটো বুক হোৱাই নাছিল নে আকৌ তাকে কেটাৰিংটো বুক কৰি থৈ আহিলোঁ ৰবা।
নাই, সেইটো কথা কৈছে কেটাৰিং বুক কৰিলোঁ বুলি।
অ', অ' ইমান ৰাস্তাবিলাক বেয়া, বৰষুণ দিয়াৰ কাৰণে ৰাস্তাবিলাক ইমান বেয়া হৈছিলে। উম, তাৰপিছত আহোতে আকৌ বাবা আঙকলহতৰ তাতে সোমাই আহিলোঁ। মই বোলোঁ সিহঁতৰ লগতো অলপ কথা পাতি যাওঁ, ৰান্ধনীৰ কথা।
অ', অ', অ'।
উম, তাৰপিছত পাতি আহিলোঁ, এতিয়া দেউতাক যাব দিছে আৰু। উম, দেউতা গলেহে হ'ব আৰু কথাটো। উম, কেমেৰাও বুক কৰিলোঁ।
ক'ত বুক কৰিলা?
এ, আমাৰ ই কৰি দিছে, তাৰে লগৰ ল'ৰা হয়।
কিমান লৈছে?
সাত হাজাৰ।
আচ্ছা।
উম, মানে এয়া লাইটিং চাইটিং চব দিব আৰু ছটা তটা এনেকুৱা যিহেতু।
গোটেই এলবা এলবাম বনাই দিম বুলি কৈছে।
এলবামটো বেছি পৰে দিয়া। মই বেলেগত সুধিছিলোঁ নহয় পঁচিশ হাজাৰ কৈছে, এলবম চেলবাম দিব, ভিডিঅ' চিডিঅ' বনাই দিব আৰু। তাৰপিছত আকৌ আৰু এজনক সুধিলোঁ সুধোতে সি সোতৰ হাজাৰ কৈছে। এই ইমানো দিব নোৱাৰোঁ দিয়া, এটা ফটো সেয়াৰ কাৰণে ন'?
উম।
অ' তাই তাৰপিছত সেয়া মই ইয়াক সুধিলোঁ, ইয়াক সুধিতে আকৌ ই কৈছে এনেতো দহ হাজাৰে লয়, লগ বুলি আৰু অলপ কমাই ল'ব আৰু সাত হাজাৰ মান ল'ব আৰু। ছটা এটা লাইটিং চাইটিং চব দিব আৰু।
অ', অ'।
উম, উ। মই আকৌ ভাবিছিলোঁ বেনপাট্টিও মাতিম বুলি কিন্তু আৰু বেনপাট্টি আৰু চাই নিজৰ সমাজত থাকি কিলে বা পানী তোলা নিয়ম হওক, কিবা হওক সেইবিলাকত ভাল লাগে ন'? বেনপাট্টিটো, আমাৰ আকৌ কোনো মান নুহে নাই, নাচা ধোলা কৰা মানুহে নাই ন'?
উম, উম।
খালি মানুহখিনি আহিব খাব যাব সেনেকুৱা আৰু হয় নে নহয়?
হয় হয়।
উম, সেনেকুৱা এটাৰ কাৰণে আৰু ইমান পোন্ধৰ হাজাৰ, বিছ হোজাৰ দি আৰু বেনপাট্টি মাতিব নোৱাৰোঁ দিয়া।
আমাৰ মায়েও ব্লাউজ শ্লাউজ চিলাই আছে বাৰু।
হ'ল নেকি চিলোৱা?
চিলোৱা হোৱা নাই, দুদিনমানৰ ভিতৰত হৈ যাব, মায়ে দি দিম বুলি কৈছে হ'লে।
কাৰ হাতত দি পঠাব?
মানে সেইটোৱে ভাবি পোৱা নাই মানে, জনুকাও যাব যাব বুলি কৈছে অলপ দিনৰ পিছত।
হয় নেকি, পাইপিং দিছে ন' চবতে?
মই দিবলৈ কৈছোঁ আৰু মানে হেৰি কাগজৰে দিবলৈ কৈছোঁ।
হা, হা?
কা কি কাগজৰহে আহিছে অ' কাপোৰৰে দিবলৈ কৈছোঁ।
অ' ৰচীটো কাপোৰৰ দিব দিছা কিন্তু পাইপিংটো দিব দিছা নে নাই চ' গোটেইকেইটা ব্লাউজত?
পাইপিং দি-দিয়েই এনেওঁ আমাৰ মায়ে।
উম, উম, উম, মানে পাইপিংটো দিলে ছয়টা সেই ব্লু ব্লু কালাৰৰ ব্লাউজত দিয়া নাছিল ন এইটোত। পাইপিং দিয়া নাই সি। ওহোঁ নাই দিয়া। সেইটো তাৰ মানে সেয়া লেচ লগাই দিছিলে, কিন্তু সেইটো কালাৰৰ লগত সেইটো লেচ টাৰ মানে মিলা নাই। সেইটো তাৰ মানে এই যে মই যে আৰু এটা যে মেখেলা চাদৰৰ ব্লাউজটো দিছোঁ যে পিংক কালাৰৰ, সেইটোত সেই লেষ্টটো পুৰা মিলিল হয় আৰু।
এইটো অলপ মানে কালাৰটো লাইট ন, লাইটৰ লগত তাৰ মে লেচটো এনেকে নিমিলে আৰু। উম। এ, একো নাই, সেইটোতো আৰু পাছত ঘৰতে ইউজ কৰিম সেইটো এয়াতো মেখেলা তো ঘৰতে পিন্ধিম এইটো।
মই এইবাৰ কৈ দিম তোমাৰ ব্লাউজৰ কাপোৰৰ পৰা অলপ কাটি থ'বলৈ।
সেইটোৱে লেষ্ট বনালে ভাল হ'ব, কাৰণ পিছত আকৌ বিচাৰি থাকিব লাগিব ন।
অ', ৰছী কেইটা আকৌ সেয়াৰ দিব দিবা কাপোৰৰে দিব দিবা হয়নে? উম, অ, অ, আজিকালি চবতে এইটোৱে দিয়ে, তাৰমানে এয়া সেয়াৰ দৰেটো যে
উম, কি বুলি কয় এইটো, দৰি টাইপ সেনেকুৱা দিয়ে আজিকালি। কিন্তু কিবা মোৰ ভাল নালাগে, এইবিলাক কি হয় জানা পাছত ধুই থাকিলে বেয়া হৈ যায়। উম, উম। সেইকাৰণে আৰু মই মানে নালাগে বুলিয়ে কৈছোঁ আৰু।
ভালেই কৰিছা।
উম, কথা পাতিবা কৈ দিবা হা।
তুমি লেছ মানে কি বস্তুৰ কথা কৈছিলা?
নহয়, নহয় মই মানে সেইটোৰ কথা কৈছোঁ মই আৰু এটা ব্লাউজত যে লেজ দিছিলে যে মই ফটো মাৰি দিম দিয়া, মানে অ, লেছ দি লেছ টাইপৰ দিছে। মই-মই ফটো মাৰি দিম দিয়া তুমি তিয়া বুজি পাবা।
আচ্ছা, আচ্ছা।
মানে পাইপিং দিলে ভাল লাগে আৰু। অ', গোটেই কেইটাতে পাইপিং দিয়াৰে কথা ক'বা আৰু।
মই সেইটো কথা সোধা নাই মানে, লেজ মানে কোনটো কথা কৈছা? পিঠিত দিয় আৰু ৰচী দালৰ কথা কোৱা নাইতো?
নাই, নাই, নাই, সেইটো কথা কোৱা নাই।
আচ্ছা, আচ্ছা।
মানে ব্লাউজতে পাইপিঙৰ দৰে লেজ দিছিল আৰু মায়ে। সেইটোৰ কথা কৈছোঁ আৰু। মই ফটো মাৰি দিলে বুজি পাবা দিয়া। আ, ইংলিচ দিছিলে। মিটাৰ লেছ পাই নহয় সেনেকুৱা দিছিলে।
আচ্ছা, পাইপিনৰ কথাই কৈছা সেইটোত পাইপিনে হয়, আমাৰ তাত, মানে তুমি কাপোৰৰ পাইপিং দিয়াৰ কথা কৈছা?
অ', মই ক'ম দিয়া তোমাক বুজাই দিম দিয়া পাছত। বুজাই পেলাই কম দিয়া। উম, এতিয়া হয়তটো বুজি পোৱা নাই, মই যেতিয়া ফটো মাৰি দিম তেতিয়া বুজি পাবা দিয়া। ফটো মাৰি
নহয়, নহয় মই মানে কি জানা এটা পাইপিন কিনিবলৈ পাই এটা পাইপিং ঘৰতে বনা বনোৱা হয় কাপোৰ টো।
অ', অ', নাই এই সেয়া পাইপিং দিব দিবা তোমাৰ মায়ে যি পাইপিং দিয়ে যে এনেকুৱটোৱে দিবা দিবা।
পাইপিং দিলে তাৰ মানে উ নাই নাই মায়ে দিছিলে।
আচ্ছা, আচ্ছা তুমি মোক বাৰু ফটো মাৰি দিবাচোন লেজ মানে কোনটো কথা কৈছা মই বুজি
উম, উম, উম, উম মই দিম দিয়া দি আছোঁ দিয়া এতিয়া। ফটো মাৰি দিয়া পিছে এতিয়া ৰাখো দিয়া ন।
অ', ঠিক আছে হ'ব দে।
উম।